এইয়া ঘৰতে আছো।
অ ভালে।
ভালেই তো
মোৰ আছো আও
অ
ঘৰত ভাল ঘৰলে যাম আৰু।
অ ভালেই।
অ ঘৰত ভাল নে চবৰে?
ভাল ভাল
দুল খোৱাহঁত
অ দুল খোৰাহঁতও ভাল সিহঁতৰ এই ছোৱালীজনী হেৰি বেমাৰ হৈছিলে। ভাল হ'ল বাও আকৌ এই খুল খালিয়েক বাৰ্থডে অ হেৰি কি বিয়া পাতিছিলে তাৰপিছত এই ডাঙৰজনীৰ এই ছোৱালী ভাল অ খুইও ভালেই এতিয়া সেই খেতিত লাগি আছে আকৌ।
অ খেতি এবাৰ আগফালে পিছফালে দুঘও কৰিব নি
অই দুই ঘয়ে কৰিব দুল খুৱাই এতিয়া কিবা হেৰি কাম কৰি আছে।
অ দু দুলকা ভয় চয়বোৰ অকমান কমিছে নে আগতকে?
নাই বহুত ভয় আজিকালি এই ঘৰত অকলে থাকিব নোৱাৰে। খুৰীখন মাকৰ ঘৰলৈ গ'লেও ভয় কৰে।
মাঘৰ বিহুত কি হৈছিলে?
মাঘৰ বিহুত সিহঁতৰ চুৰ কৰিলে আলু চালু চুৰ কৰিলে।
অ।
কবি চবি চুৰ কৰিলে, দোল খুৰাই এনে খেতি বাতি নকৰে।
অ।
এইবাৰ কৰিছিলে তাকো চুৰ কৰি লৈ গুছি গ'ল। আকৌ আমাৰ পুদুকৰণহতৰ, বগী - এতিয়া ভালেই পাওঁ চাকৰি এটা পাইছে।
অঁ
নকয় নাজানো আৰু
এইটো শকত হৈছে নে খীণাইছে অলপ?
এতিয়া অকণমান খিনাইছে বগা হ'ল আগতকৈ।
অ খোৱাটো কমাবলে ক'বা এইটো অকণমান।
খোৱাটো কমাবলৈ কৈছোঁ, একোডাল নকয়েই আৰু। অকল বহি বহি বহি বহি খাইয়াও।
অকল চাগে এইবোৰ কিবা কিবি খাই থাকিব এইবোৰ দোকানৰ বস্তু
কিবা কিবি খাই আৰু, এতিয়া ঘৰতে হৈ অকল শুইছে আৰু - শুইহে আছে আৰু। পইচা খাইছে। অ এই - পুলুকন সেইটো গোঁসাই হৈ বহি আছে হবলা।
অ, খেতি
জুনুকা গৰম বন্ধৰ কাৰণে এতিয়া গোটেই ঘূৰি ফুৰিছে পৃথিৱী। ভ্ৰমি ফুৰিছে। ঘুৰি নাপাব আৰু - ৰীনা বাবু আজিকালি সে কাণে নুশুনা হ'ল যে,
অ।
আছে ঘৰতে আৰু সেই গতিকে অলপ দুৰ্বল হৈ গ'ল।
অ, খেতি বাতি ঘৰতে কৰিব নে ইবাৰ?
অ অকল আজিকালি ঘৰতে হে কৰে চবি।
অ, চবেই একদম ঘৰতে কৰে আৰু আজিকালি। উম।
ঘৰতে অ। কৃষক হৈ গ'ল চব কৃষক।
অ কৃষক।
চব অকল ঘৰতে বাম খেতি কৰিব জিকা ভোল - চব ঘৰতে অ আৰু ধান - খেতি, এতিয়া ধান খেতিৰ কাৰণে হাল চাল বাইছে আৰু।
অঁ।
অনিলৰ ঘৰত এইবাৰ কুঁহিয়াৰ কৰিছে।
আগতে যে মাঘৰ বিহুত যে অনিলৰ ঘৰত যায় কুহিয়াৰ চুৰ কৰো।
অ, মাঘৰ বিহুৰ এইবাৰ চুৰ কৰিব লাগিব।
এইবাৰ চুৰ কৰিব, এইবাৰ যাম মাঘৰ বিহুত।
তাৰপা ভগৱানো আজিকালি ভগৱানো আজিকালি বগা হ'ল নেকি আগতকে।
অহ ভগৱান বগা হৈছে নি অ।
অ তাইৰ নামটো আকৌ ভগৱান হ'ল যে।
আজিকালি নাথাকে নেকি।
অ
মিন্দ দেদাও ঘৰত নাই
অঁ
এই অৰুণাচলত থাকে
অঁ
তাৰপিছত এতিয়া
কৃষ্ণা নৱৰ খবৰ কোৱা
ফালে এ কৃষ্ণা নৱ ভালেই আজিকালি অকমান পেটুটো কমিছে কথা বতাবো আজিকালি অকমান সউ সউ কে ক'বলে লৈছে আমাৰ ইয়াত ঘোঁৰা দুটা আহিলে নহয়
ক' পা আহিলে ঘোঁৱা
এ ক'বা মানুহ এটা পুহিছিলে তাৰপা মানুহটো মৰি থাকিলে।
অঁ।
এতিয়া তাকে ঘোঁৰা কেইটা ইয়াতে আছে এতিয়া আমাৰ ইয়াৰ পৰা নোযোৱাই হ'ল।
অ।
ঘোঁৰা এটা লেঙুৱাই থাকে।
এইবোৰ খেতি কইলে খে খাব নহয়।
খেতি কৰিলে মানে এইকেইটা এইবা খেদিবলৈ গোটেই ৰাইজে এতিয়া হেৰি কৰি আছে খেদিবলৈ এতিয়া মানুহে বহুত চেষ্টা কৰি আছে পৱা নাই নহয় এতিয়া কি হ'ব এতিয়া গৰু ছাগলী এইবোৰ পানীও হয় আমাৰ ইয়াত
বানপানী বা দুবাৰ দুবাৰ বানপানী আহিলেই পানী হৈছিলে নহয় বানপানী হৈছিলে তাৰপা এতিয়া মাছ ওলাইছিলে কালি পৰহি
অঁ
মাছ ধৰিলো বাও বহুত ধৰিলো পুঠি খলিহনা এইবোৰ ধে মাছ ধৰিলো এই এইবাৰ একদম গৰু ছাগলীৰ কাৰণে বহুত বেয়া হছে ঘাঁহ খাবলে নাই গোটেই পানী হৈ থাকে এইয়া খেতি কি হ'ব ঠিক নাই দেই
তাকে
পুতুকনে পুতুকনে গউ এহাল লৈছে হাল বাই আছে
ঔ বা পদুকনে গউ কিনিলে নি
অ গৰু কিনিলে নহয় ঘোৰাইয়ো হাল বায় হেনো মই মানুহ এটায়ে কোৱা শুনিলো এইকেইটা ঘোঁৱাকেইটাই হাল বোৱা হ'লে ভাল আছিলে আৰু
অ
এনে পুহিও থাকিব পৰা হ'লহঁতেন কামো দিলেঁহেতেন
অ সঁচা ভাল আছিলে
আমাৰ এইডখত এই মানুহ এঘৰ নতুনকে বনাইছেহি
অঁ।
ঘৰ দুৱাৰ চব মাৰিলে এতিয়া কেতিয়া আহে জানো পাই।
অ ঘৰ বনাইছে ন?
এ ৰহ হোন ৰ অ তাৰপিছত এতিয়া তই ঘৰলৈ কেতিয়া আহিবি?
মই ঘৰলে মাঘতে যাম নেকি।
অ আহিবি তেতিয়া হেৰি এ তাপা তহঁতৰ ঘৰ বনাবিহি।
ঘৰ অহ বনাম গৈ পেলাই।
অঁ অঁ অঁ। তাপা তহঁতৰ গৰু ছাগলী কিমান আছিলে মই পাহৰি থাকিলো নহয় এতিয়া গৰু ছটামান আছে হ'বলা।
অ'।
তাপা ছাগলীও আছে হেনো এতিয়া হেৰি তহঁতি কাম এটা কৰিবি নহ'লে
কি?
গৰু সেই বলদ গৰু দুটা পু়হিবি হেয় হাল বাব পৰা হ'ব।
অ' ঘৰলে গৈ তেতিয়া খেতিতে ধৰিমগে।
অ' খেতিকে কৰিবলৈ কি কি খেতি কৰিম বুলি ভাবিছ মানে এতিয়া মই ভাবিছো এতিয়া ঠাণ্ডাদিন যেতিয়া আহিব ভাদ মানত কবি খেতি কৰিম
অ'।
তাপা আমাৰ আগফালে এ হেৰি আমাৰ আগফালে কবি পুলি ৰুম তাৰপিছত কবি পুলি বেচিম আৰু বেঙেনা তাৰপিছত দাংবডী, জিকা, ভোল এনেকৈ খেতি কৰিম তাৰপিছত বেচিম বজাৰত গৈ বেচিমগে।
অ ভাল হ'ব।
বহুত পইছা যদি অলপ পাওঁ লাভ হ'ব আৰু।
অ তাকে মৌ ঘৰলে গৈ খেতিতে ধৰিম নি।
খেতিতে ধৰিবি আৰু ছাগলী অলপ পুহিম বুলি ভাবিছোঁ হেৰি সৰহকৈ পুহিম।
অ' ভাল হব দেই।
ভাত পানী ভাত ভাত কিহে খালি?
ভাত এ দালি।
অ' মই এই হে কালি মাংস আনিছিলো।
অ'।
মাংস বনালোঁ তাৰপিছত দিম কেইটামানো আছিলে বইল কৰি দিলোঁ। ভাত এতিয়া খাই ভালেই হৈছে বাৰু খাবলে।
অ অহ।
ভাত খাই খাই শকত হোৱা নাই মানুহটো মই।
অহ। তাকে
শকত হ'বলৈ কি হ'ব মই ভাবি পোৱা নাই এতিয়া।
অহ।
শকত শকত হওঁ হওঁ লাগি আছে। শৰকে খাওঁ ভাতো খাওঁ। এনে যি টি ডিম খাওঁ। তাৰপিছত মাংসও খাওঁ ৰুটিও খাওঁ। এনেই খাই থাকোঁ এতিয়া এনেকে কি হ'ব মই পাত্তা পোৱা নাই নহয়। ভাত পানী খাই খাই খাই খাই যদি শকত নহওঁ বেয়া লাগে নহয়।
তাকে অ' ৰাতি জোৰ কাটিবলৈ যোৱা নাই আজিকালি।
আজিকালি যোৰ কাটিলে মাছেই নাপায় আকৌ
অ' আগতে ধেৰ
জোৰ জোৰ কাটিবলৈ মানে মন যায় এতিয়া সেইদিনা গৰৈ মাছ চাৰিটা পালোঁ।
অ'
শ'ল মাছ পালোঁ দুটা
অ'
কাৱৈ মাছ পালোঁ সাতটামান
অ' অ'
এভাজি হ'ল আৰু আকৌ লাঙি পাতিছিলোঁ। তাত লাগিলে তাত সাতাইছটা হে গৰৈ মাছ লাগিছে। অঁ তাৰপৰা বাৱন্নটা নে এক কাৰণত এটা এই কাৱৈ মাছ।
অঁ।
তাৰপিছত এনেকে বহুত খিনি ধৰিলো।
অ অ।
এই ধৰি ধৰি এতিয়া মানে মাছ খাই খাই আমনি লাগি গৈছে পেট বেয়া হৈ গৈছে মোৰ।
অঁ।
গোটেই গাটো মাছ মাছ গোন্ধাই থাকে মনে মনে।
পুখুৰীতো মাছ আছে নাই? পুখুৰী
তাৰপিছত ক'
এই পুখুৰীটো তোমালোকৰ পুখুৰীতটো মেটেকা চেটেকা
ভাত কিহে খালি?
ভাত এ দালি, ভাজি। তাৰপিছতে
তাৰপিছত পঢ়া শুনা এতিয়া আহি কৰিবি নে কি?
তাকে ভাবিছো চাই লওঁচোন ব
পঢ়া শুনাটো কৰিব লাগিছিলে নহয়।
তাকে অ কৰিব লাগিছিলে?
মই কিতাপ দুখনমান পঢ়ি আছো বাৰু।
অ কৈ
মই এই আমাৰ ভূপেন হাজৰিকাৰ কিতাপ এখন আব্দুল কালামৰ কিতাপ দুখনমান পঢ়ি আছো তেনেকে পঢ়ি বেয়া লগা নাই বাৰু গম বন্ধ যে দিয়া।
সেইকাৰণে অলপ পঢ়ি বোলো মনটোত অলপ জ্ঞান অলপ বঢ়াই লওঁ আৰু
অ ভাল কথা দেই
পঢ়ি পেলাই ভাল লাগিছে বাৰু তই পঢ়িবিচোন এই হেৰিয় হীৰেণ গোহাঁই পঢ়িবি তাৰপিছত হোমেন গোহাঁই তাৰপিছ অ অ সূৰ্যকান্ত ভূঞা এনেকে কিতাপ দুখনমান আছে অসম সাধাৰণ জ্ঞান বুলি কিতাপ এখন আছে সেইখন পঢ়িবি চোন একদম বহুত ভাল কে
অ কিতাপখন ভাল ন?
অ আৰু এই কৃষক বন্ধু বুলি কিতাপ এখন আছে সেইখন পঢ়িবি বত ধুনীয়া কিতাপ সেখন পোৰা হেৰি ৰচিছে
ৰামায়নখন পঢ়িব লাগিছিলে ৰামায়ণত এই ৰাম ৰামৰ কথা আছে। মহাভাৰতখন পঢ়িবি আৰু মহাভাৰতৰ মহাভাৰতৰ স শ্ৰীকৃষ্ণই যে হেৰিয়
শ্ৰীকৃষ্ণ এই অৰ্জুনৰ যে সখী আছিলে
অ সেইটো
সেই সুখী যে আছিলে
অ
সুখী সুখীয়ে কি কৰিছিলে মনত আছে নাইতো এই অৰ্জুনৰ অৰ্জুনৰ ৰথ খনৰ সাৰথী হৈছিলে কোন শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ কিন্তু কৃষ্ণহে আছ হল এ গোটেই গুৰি ধৰোটা আছিলে
অ হয়
সেইটোৱে এতিয়া চব এতিয়া মানুহ সেইকাৰণে সাৰথি হব লাগিব মানে
হছে অ কথাটো নভবা নহয় আকৌ মই ভাবিছো কথাটো
অ
এতিয়া আমা ব্ৰহ্মপুত্ৰ খন যে
অঁ
ব্ৰহ্মপুত্ৰখন কোনে খানিছিলে বাঅ
কি মই পাহৰিছো অলপ অলপ অ অ
ব্ৰহ্মপুত্ৰখন খানিছিলে ব্ৰহ্মাৰ পুত্ৰ মানে পৰশুৰামে পৰশুৰাম আছিলে শ্ৰীকৃষ্ণই অৱতা শ্ৰী কৃষ্ণই যেতিয়া পৰশুৰামে যেতিয়া মি উম নিজৰ মাতৃক হত্যা কৰিছিলে তেতিয়া সেই উ ম সেইটো পাপৰ পৰা মুক্ত হবলৈ শ্ৰী আ উম পৰশুৰামে নিজৰ হাতৰ কোঠাৰখন হাতৰ পৰা এ মানে এৰাই যোৱা নাছিলে
অ
তাৰ পিছত সেই পৰশুৰামে আহি এই পৰশুৰাম আহি মানে এই ব্ৰহ্মপুত্ৰত হাল গোটেই গা ঢোলতহে মানে হাতৰ পৰা পুঠা খনে আছিলে।